হেল্ল'
আহ শুনিছা
অ শুনিছো তোমাৰ মানে নেটৰ্ক প্ৰব্লেম চাগে অলপ ন
অ আচ্ছা হ'ব পাৰে এতিয়া মাতো ভালকে আহিছেনে
অ আহিছে আহিছে কি কৰিছা
তোমাৰ বহি আছো তুমি কোৱা
অ মই এই ঘূৰি ফুৰিছো
আচ্ছা আচ্ছা কি ঘৰওচতে
অ ঘৰৰ ওচৰতে গাঁৱতে আৰু
আচ্ছা ভাত খালা। মই এতিয়া খাই উঠিছো আৰু আম ভাতঁ এয়া গৰমত কিয়ে খাবা আৰু
অঁহ
ঠেংকিও
তাকে আৰু
খবৰ ভাল খবৰ ভাল
অ ভালেই তোমাৰ
মোৰো ভালেই দিয়া ঠিকে আছে
অহঁ আহ বহুত গৰম অহঁ
সেইটোৱেইটো সেইটোৱেইটো
তাকে দুদিন অলপ ঠাণ্ডা আছিলে বাৰু আজি বহুত গৰম
স দুদিন মান অলপ ঠিক আছিল আৰু ৱেডাৰটো এতিয়া যি গৰম দিছে কি ক'বা
অঁ
সেইটোৱে
কি কবা আৰু বতৰৰ মহিমাতো বুজিব নোৱাৰি
কোৱা আৰু
তোমাৰ মাহত কি কৰিছে
আমাৰ মানু দিনে শ্বপিং কৰিব গৈছিলে এতিয়া জাষ্ট আহিছে আৰু ঘৰ মাইকেডত গৈছিলে
সেইটো বাকী তুমি মাৰ্কেট যোৱা নে নোযোৱা যোৱা নহঁ
অঁ
ঠিকে আছে দিয়া। এনেই কি কি কিনা তুমি মাৰ্কেট গৈ
মাৰ্কেটত গৈ এইবোৰে চাদৰ মেখেলা আৰু কাপোৰ কানি। গাৰ্লছৰ বইচৰো কিনো
অ' অ'
আমাৰ মানে দাদাতোৱে চইচ কৰিব নাজানে মানে কাপোৰবোৰ
অ' আচ্ছ আচ্ছামাৰ এইকাৰণ তুম যাব লাগে ন আমাৰ
অহ সেইকাৰণে ময়ে যাওঁ আৰু একেলগে লৈ যায়।
আচ্ছা আচ্ছা ঠিকে আছে।
তুমি নোযোৱা নেকি?
মই যাওঁ‌ মানে এনেই আমাৰ মা দেতাই কাপোৰ কিনি আনে বাৰু মই অ' কি মোৰ কাৰণে নিকিমলে মানে সিহঁৰ পচন্দটো মানে মোৰ পচন্দটোৰ লগত নিমিলে আৰু গম পাইছা সেইকাৰণে মানে মই বেলেগ। এ যাওঁ আৰু লগৰ খিনিৰ লগত যাওঁ কিনিব যি ভাল লাগে। কিনি আনো আৰু বুইছা
অ' এ লোকৰ পশ্চিমতটো ক'ত হ'ব আৰু
সেইটোয়েইটো ন এতিয়া তোমাক কি কাপোৰ ভাল লাগে এনে। সেইটোৱে সেইটোৱে। মানে মোৰ বা এজনীও আছে মানে। সেইটোয়ো ন কিবা এনেই কিবা এটা উঠাই লোৱা আনে আৰু কাপোৰ এটা পিন্ধা আৰু পচন্দো হব লাগে নহ মাৰ্কেটত গৈছা। কাপোৰ কিনিছা যদি
তাকেইটো
মাৰ্কেটত ইমান দামী দামী কাপোৰ আহিছে ন। আমিতো ঠিক আছে বাৰু কিনি ল'ম। বাকী যোনবিলাক আছে যোনবিলাক কিনিব পইচা নাই। এয়া কি কৰিব কোৱাচোন।
উ সেইটোৱে।
উ সেইটোৱেটো।
তাকে আৰু বজাৰতো যাওঁ‌ আৰু
বজাৰত যোৱা নহ
অ' বজাৰতো যাওঁ, মাৰ্কেটতো যাওঁ, এই চবতে যাওঁ আৰু। য'ত ভাল লাগে তাতে গুচি যাওঁ।
আচ্ছা মাৰ্কেটটোতো এইটো বজাৰে ন যেনেকে তোমাৰ। ফল মূল পায় চব্জি পায়।
সেইটোৱে আৰু
তোমাৰ বস্তুবিলাক ভালে নে বজাৰত গ'লে মাৰ্কেটতো।
অ' ভালেই মই ভালেই পাইছো বাৰু বেলেগে কেনেকুৱা পাইছে নাজানো।
অ' আচ্ছা আচ্ছা মানে কি কি কিনিছিলা গৈ পেলাই।
মই চব্জিও কিনিছো।
আচ্ছ চবজি কিনিছে।
অ' শাক পাচলি আৰু কাপোৰ কানিও কিনি আনিছোঁ আৰু।
আচ্ছা আচ্ছা ঠিকে কৰিছা দিয়ক।
উম! সেয়াই আৰু তেনেকে আনিছোঁ আৰু মিলাই, মিলাই।
উম ঠিকে আছে বাকী আপুনি ইমান গৰম দিনত খাবলে কিবা ঠাণ্ডা- চাণ্ডা আনিছে। আছে নাই মাৰকেটৰপৰা
অ' আনিছিলোঁ। হ গৰম দিন যিহেতু ঠাণ্ডাতো খাব। হাব লাগিবই ন।
অহ
সেইকাৰণে আনিলো আৰু
সেইটোয়ে বাকী এনে মাৰ্কেটত আপোনাৰ আইচ ক্ৰীম পায় আইচ ক্ৰীমো খাইছেনে আপুনি
অঁ আইচক্ৰীম খাইছোঁ
আচ্ছা আচ্ছা আপোনাৰ কোনটো ফ্লেভাৰ ভাল লাগে মেম মাৰ্কেটৰ আইচক্ৰীমটো।
মাৰ্কেটৰ এই কি কি বুলি কয় নামটো পাহৰিছো অ কি নাম এ খাইো পাহৰি গৈছো বাৰু
আচ্ছা আচ্ছা এনে মোকটো চকলেট ফ্লেভাৰ ভাল লাগে কাপাৰ আপোনাৰ।
আহ
সেইটোৱে
তাকে।
বাকী এতিয়া অলপ পিছত বিহু আহিব ন বিহু কাপোৰ কিনিব লাগিব মাৰ্কেটত। গৈ পেলাই চাদৰ- মেখেলা। গেঞ্জি গামোচা ন
তাৰ আগতে যাম বিহু নোপোৱা আগতে কেইদিনমান দিন আগত যাম আৰু বিহুত সময়ো নিমিলিব
সময় নিমিলিব পিঠাও বনাবও আছে ন আৰু তোমাৰ বিহুত তোমাৰ দামো লয় বস্তুবিলাকৰ। সেইটোৱেই তাৰ আগতে যোৱাটো ভাল
উম! তাৰ আগতে যাম আৰু।
সেইটোৱেই সেইটোৱেই বাকী, হেৰি আপোনাৰ মই মাজতে মাৰ্কেট গৈছিলোঁ ঠিক আছে মাৰ্কেটতে মানে বস্তু বিলাক মানে মানে ইমান ধুনীয়া ধুনীয়া ন মানে গ'লে মানে এনেই কিবা এটা কিনি কিনি মানে আহিব নোৱাৰি আৰু ঘৰ
অ ভা ধুনীয়া, ধুনীয়া আছে এ কাপোৰো ভাল ভালেই।
সেইটোয়েতো মানে মায়া জাল এটা যানা মা কেটটো মানে গ'লে কিবা এটা কিনিব মন যায়।
অহ
সেইত
সেইটোৱে আৰু মাৰ্কেটত বা শ্বপিঙত গ'লেও এটা হ'লেও বস্তুতো লাগিবই ন।
সেইটোয়ো ন বস্তু লগত লাগতিয়াল বস্তু বিলাকতো ভাল সেইটো লাগতিয়াল বস্তু বিলাকো লাগিবই বাকী যোনবিলাক বস্তু আছে যোন বিলাক লাগতিয়াল নহয় সেইখিনিও মানে সিহঁতে ইমান ভালকে সজাই থয় ন মাৰ্কেটটোয়ে মানে লব মন যায়
সেইটোৱে আৰু।
সেইটোৱে বাকী এনে আপোনাৰ কেতিয়াবা এইটো অ খোৱা বস্তুও থাকে ন মাৰ্কেটত যেনেকে তোমাৰ ম'ম' থাকে, চাওমিন থাকে,
অহ অ তেনেকে আৰু ই খায়ে আহো মই।
আচ্ছা এনেই মাৰ্কেটত আপোনাৰ কি কি ভাল লাগে খাই
মোৰ ম'ম খাই আহো।
মম' খাইে ন অ ঠিকে আছে দিয়ক
উম! অহ ভাল লাগে।
সেইটোৱে
আমাৰ ইয়াতো দোকান এখন আছে তাতো খাওঁ বাৰু।
আচ্ছা এনেই কি সৰু মাৰ্কেট নেকি?
উম! ইমানো ডাঙৰ নহয় আৰু অলপ সৰু সুৰাই।
আচ্ছা আচ্ছা আমাৰ ঘৰৰ ওচৰত মানে মাৰ্কেট এখন আছে ন
আহঁ
তাত আপোনাৰ বহুতখিনি বস্তু পায় যেনেকে কপাৰটিভ বুত কপাৰটিভ আছে তাত খোৱা বস্তু আছে। আকৌ শাক পাচলি চব্জি আছে ফ্ৰুটচ আছে ফল মূল চব আছে এইটো মাৰ্কেটত মানে ডাঙৰে মাৰ্কেটটো আৰু। মানে লাগতি তেল বস্তুবিলাক পাই যা আৰু তাত মানে তোমাৰ ডেইলি ইউজ কাৰণে যেনেকে ভাত চাত পাই যাওঁ
অহ
সেইটোৱে আপুনি এনে মাৰ্কেট যাব নেকি
মাৰ্কেট যাব লগীয়া আছিল বাৰু।
আচ্ছা আচ্ছা হ'ব দিয়ক মোৰো যাব লগীয়া আছিল, মোৰ মানে অকনমান লাগতিয়াল বস্তু আছিল ন। আপোনাৰো কিবা বস্তু যদি আপুনি লৈ ল'ব
অ পাৰি যাবলে
সেইটোয়ে আপুনি মানে ওলাব তেনে ৰাতি মানে নহলে কালি ৰাতিপুৱা মানে
অ যাম বাৰু।
অ বাকী এতিয়াতটো আপোনাৰ গৰম দিনৰ কাৰণে গৰমৰ মানে ঠাণ্ডা কাপোৰ কিনিব লাগিব ন।
অ তাকে আৰু ইমান গৰমো দিছে।
সেইটোটো থাকিবই পৰা নাই
উ
মানে অলপমান লৈ আনিম আৰু কাপোৰ বিলাক কটা গিঞ্জি কাপোৰ মাৰ্কেটত গৈ পেলাই
আহ
সেইটোৱে।
তাক আজিয়ে যাওঁ নে কালিয়ে যাও ঠিক
সেইটো আপুনি কৈ দিব যেতিয়ে অ হ'ব আপুনি মোক মেছেজ দতিয়া অ সেটোয়ে বাকী কি কয় আপুনি বাৰু মই কালি ভাবি আছোঁ যাবলৈ মানে কালি মানে বস্তু এটা লাগে ন মোৰ মানে কলেজৰ কাৰণে কি কি কিবা বস্তু এটা লাগে এটা, দুটা। বহি লিখিবৰ কাৰণে সটো লাগি গৈ চ' মই কালি যাম বুলি ভাবিছো কালি যোৱাটোৱেই ভাল হব ন সেইটোৱে
হ'ব বাৰু মই ৰাতিকে জনাই দিম।
অ ৰাতিকে জনাই দিবা
অহ।
সেইটোৱ।
তাকে আজিও মানে শ্বপিঙৰ পৰা আহিলো আধা বস্তু আনিব থাকিল।
আচ্ছা কিয়বাৰ দেৰি হল নেকি?
অ দেৰি হৈ গল, সময়ো নিমিলিল, কামো আছিল ঘৰত সেইকাৰণে লৰালৰিকৈ কে আধা নিলো আধা থাকি গ'ল।
অ আচ্ছা আচ্ছা গম পাইছো একো নাই দিয়ক। আকৌ কালি যাম নহয় কালি আপুনি লৈ লব যি যি বস্তু আপুনি আপুনি আনিব পাহৰিলে?
অ সেইটোয়ে আৰু জাম জামকে আছো আৰু।
অ সেইটোৱে ঠিকে আছে কালি যাম তেনে। আপুনি লৈ ল মো বহুত। কেইজনমান ল'ব লাগে পেনন ল'ব লাগে মাৰ্কেটৰ পৰা।
অহ অহ।
সেইটোৱে।
তাকে কিহত যাবা যাব পিছে?
মোৰ বাইকতে যাম মোৰ বাইক আছে।
অ' অহ।
উম। হ'ব দে আপুনি কৈ দিব মোক আপুনি কালি ফ্ৰী হ'বনে নহয় ঠিক আছে?
অ' হ'ব কৈ দিম বাৰু।
দিয়ক ঠিক আছে দিয়ক।
হ'ব বাই বাই।